হেল্ল'?
হয় শুনিছে।
এইবাৰ আমি সময়টো চাই থাকিব লাগিব। এইবাৰ আমি সময়তটো চাই থাকিব লাগিব।
অ', অ', সময়টো চাই থাকিব লাগিব এ, নাই আপুনি ফোনটো কাটি গ'ল মানে মই প্ৰথম অভিজ্ঞতাটো গতিকে সেইটো ক্ষেত্ৰত অকমান আহ চাৰি মিনিট মান লে চালো তাৰিছত কিবা কাৰণত সেই বস্তুতটো মানে মনলৈ নাই আহ এতিয়া এই বস্তুতটো তাতে এৰিলো এটা বস্তু কিন্তু আপোনালোক যোৱাৰ আটাইতকৈ উপযুক্ত সময়তটো অক্টোবৰ, নৱেম্বৰ তেনেকুৱা এটা সময়ত ল'ব পাৰে। অলপ, অলপ বৰফ কৰিবলৈ আৰম্ভৱ কৰে গছছ পাত চাত গছ চছ বিলাকো থাকে, তাৰমানে প পাতে চাতে মানে পুৰা ভৰ্তি হৈ পেলাই ফুল চুলো ফুলি থাকে, পৰিৱেশটো সাংঘাতিক এটা মানে বেলেগ অনুভূতি পাব আৰু।
বুজি পাইছোঁ আৰু আপুনি যে কৈছিলে যে সেই আ, পাহাৰৰ ওপৰেৰে কেবলৰ এই কেবল কাৰৰ অ', অ', অ'। সেই বস্তুখিনি সেইটো সময়ত যদি বৰফ পৰি থাকে তেতিয়াহ'লে সেইটো বৰ ধনীয় হ'ব বস্তু। এইবিলাক ভাল লাগে।
হয় হয় হয়। তাতে তোৰ মানে দুটা আছে, এটা তিনিটা আ, আপোনাৰ ভাগ আছে, প্ৰথম ভাগলৈ গ'ল তাত আপোনাৰ এটা বন্ধ বাকচৰ ভিতৰত নিম যাব লাগে আৰু দ্বিতীয়টোত খোলা বহি যাব পৰা চকী নিচিনা এ, তাত বহি যাব পাৰি। হয়তো চলি আছে নাই হয়তো কোনোবা পৰা বন্ধ কৰি দিয়ে, কিন্তু যদি থাকে মানে আপুনি ওপৰেদিয়ে যায়, সেইটোত মানে আপোনাৰ ধৰি লওক চকীখনত বহিব আগত কিবা এডাল আপোনাৰ গতিৰোধক বা তেনেকুৱা হেৰি এটা দি দিব আধা এটা দি দিব। খেইটোত বহি পেলাই আপুনি খালী চকুৰে একো বাধা নথকাকৈ বৰফ, গছ পাত গোটেইবিলাক যেতিয়া দেখিব আপোনাৰ মানে ম লিখা মানুহৰ কবিতা গল্প চব ওলাই যাব তাত।
কিন্তু এটা কথা, সেইটো কাৰণে সাহসো ধেৰ লাগিব হ'লে।
কাৰণ খোলাকে ইমান ওপৰত মানে এ, বহি যাবলৈ কাৰণ অলপ হ'লেও বতাহত হিলাটো হিলিবই ন'।
অ', অ' অলপ থাকিব কিন্তু মানে মই যেতিয়া দেখিছোঁ অ' আমাৰ এই-এইটো এইটো ভাগৰপৰা অসীম। ভাৰতৰ পৰ্যটক যায় নোযোৱা নহয় কিন্তু অসমৰ তেনেকে কোনো হেৰিয়াত মই ব্লগ মানে যিটো ভিডিঅ' পোৱা নাই কিন্তু আপোনাৰ দে-দিল্লীৰপৰা মুম্বাইৰপৰা তেনেকুৱা ধৰণৰ ঠাইৰপৰা বহুত মানুহ যায়। আৰু আ হয়। বৰ্তমান সময়ত সম্ভৱ মাজতে সেই তেলৰ দাম বা যুদ্ধখনৰ পৰিপ্ৰেক্ষিতত অ' টিকেটৰ মূল্য বাঢ়িছে। ছিলে কিন্তু বৰ্তমান সময়ত হয়তো বা আগলৈও যেতিয়া সকলোবিলাক আগৰ সাদন আগৰ বছলৈ ঘূৰি আহিব তেতিয়া এজনৰ টিকেটৰ মূল্য আগতীয়াকৈ কাটিলে এটা টিকেটৰ মানে আহা যোৱা টিকেটৰ মূল্য টো খুব সম্ভৱ বাই বিশ হাজাৰ মানৰ টকা হৈ যাব।
উম।
বিছ বাইছ তেনেকুৱা মানৰ ভিতৰত।
উম, উম, উম, গ'ম পাইছোঁ। আৰু
প্ৰতি নিশা হোটেলৰ খৰচটো আপোনাৰ ধৰি লওক আ তিনিজন থকা হ'লে আপুনি তিনি হেজাৰ চাৰি, হোজাৰ মান ধৰিব পাৰে আৰু।
বুজি পাইছোঁ আৰু এ, মানে অকলশৰীয়াকৈ যোৱাতকৈ যদি এটা গোট হিচাপে গ'লে তেনেকুৱা মানে সাধাৰণতে এনেকুৱা ভ্ৰমণৰ ক্ষেত্ৰত তেতিয়া অ' গোটেই বস্তুবিলাকত অকন পইচাবিলাকো কমি যায় নেকি। কেইবা কেইবাজনো মানুহ তেনেকে মিলি তে অ' আৰু এটা বস্তু মই নিজে অনুভৱ কৰোঁ তাৰমানানে আমি যেতিয়া আ, ফুৰিবলৈ যাওঁ, অকল আমাৰ আমি তিনিজন আমাৰ পৰিয়ালটো যোৱাৰ সলনি যদি আমি আৰু অ' যদি বেলেগ মানুহ যেতিয়া যায়, বেছি আমি মানে উপভোগ কৰিব পাৰো সময়খিনি। তেনেকুৱাই আৰু। মানে এ, অকলে যোৱাতকৈ তেনেকে গ'লে সেইটো ক্ষেত্ৰৰ পৰাও বহুতখিনি ভাল লাগে আৰু। আ, পইচাৰ ক্ষেত্ৰতো বহুতখিনি ৰেহাই পোৱা যায়।
হয় হয় আৰু আপোনাৰ ইজনে সিজনক সহায়ো হোৱাৰ ৰণক কথা এটা হয় ধৰি লওক আহ। মানুহ গোটেইখিনি একেলগ গলে কথা বতৰাবলাক মানে ফূ্তিটো বেছি হয়।
ফূৰ্তি বেছি হয় কিন্তু সংগীজন মিলিব লাগিব মানে মনতটো মিলিব লাগিব।
অ।
অ, অকমান বুজি পোৱাৰ ধৰণ বোৰ কথাৰ চিন্তাৰ ধৰণ বোৰ একে হলে তেতিয়া পৰা যায়।
হয় হয় হয় হয় আমাৰ গোটৰ মানুহখিনি হলে কথা নাছিলে গোটেইখিনি গলে।
গোটেই খিনি গলে অ কিন্তু নথাবিও তাৰ মাজতো কিছু কিছুমান মানুহৰ ক্ষেত্ৰত বস্তু বিলাক অকমান দিগদাৰ হব কিন্তু কিছুমান এনেক কিছুমান বেছি মনে মিলে সকলো গলে খুব ভাল লাগিব এইটো গোটৰ। আমাৰ বন্ধু গ্ৰুপটোৰ কথা কৈছে।
হয়, হয়, হয়, মোৰ ভিতৰ গোপটো হেৰি বাকী আপোনালোকে এনে কবাত বেলেগত ভাবিছিল নেকি? মানে যিহেতু হেৰি নিয়ৰে কৈ আছিলে ক'ত ক'ৰবাত যাওঁ যাওঁ বুলি।
নিয়ৰে কৈ আছিলে তাৰমানে নিয়ৰে কৈ আছিলে এ যে আমি আৰু তাৰ এতিয়া সি অকনমান ভাৰতৰ বাহিৰলে গৈ গৈ তাৰ মানে ভাৰতৰ বাহিৰৰ দেশ বিলাকৰ প্ৰতি দুৰ্বলতাটো অকমান দুৰ্বলতা নহয় আচলতে তাৰ এইটো জানিবলে আহ আগ্ৰহ বুলি ক'ব লাগিব আৰু তাৰ এটা বস্তু মই দেখিছোঁ যে স এ পৃথিৱীৰ যিটো আমাৰ আমাৰ ভূ চিত্ৰাৱলীখন বা আমাৰ যিটো অ গ্ল'বটোৰ প্ৰতি বহুত আহ মানে আগ্ৰহেৰে শ সেই খিনি বস্তু সিক সময় দি চাই পঢ়ে আৰু ভূগোলৰ ওপৰত তাৰ খুব অ আগ্ৰহ আৰু এ সেই কাৰণে তাৰ মানে ভাৰ ভাৰতৰ বাহিৰতো পৃথিৱীৰ, বিভিন্ন মহাদেশ বিলাকৰ দেশ বিলাকৰ বিষয়ে সি আহ মানে মানে প্ৰত্য়েকখন দেশৰ কথা নাজানিলেও সি বহুখিন বহু সংখ্যক দেশ মহাদেশৰ বিষয়ে, কিছুমান একদম সূক্ষ্ম সূক্ষ্ম বস্তুটোলৈকে তাৰ জ্ঞানত আছে। আৰু সেইখিনি সি এ, মানে ইণ্টাৰনেটৰ জৰি়য়তে হওক বা সেই কিতাপ পঢ়ে তাৰ কিতাপ পঢ়াৰ জৰিয়তে হওক সেইখিনি সি এ লৈছে। আৰু সেইকাৰণে সি তাৰ মানে সেইখিনি চকুৰে নিজেই গৈ চোৱাৰ প্ৰতি এটা তাৰ আগ্ৰহ আছে। গতিকে সি সেইকাৰণে আমি নিবলৈ চেষ্টা কৰিছিলো, এনেকে কিন্তু আজি এবছৰ মান দিন ধৰি আমাৰ অকনমান সমস্যাৰ কাৰণে বিভিন্ন ধৰণৰ ব্স্ত বা সমস্যাৰ কাৰণে আমাৰ যোৱা হোৱা নাই বাহিৰলৈ বা আমি আনকি আমাৰ অসমৰ বাহ বাহিৰতো আমি অসমৰ বাহিৰত বুলি নহয় আমি অসমৰ ভিতৰতো কম ঘুৰা হৈছে। উ গতিকেই তাৰ মানে সি খুব মানে এতিয়া যিহেতু তাৰ গৰমৰ বন্ধ আৰম্ভ হৈছে সি কৈ আছ যে আমি কৰ'ৰবাত যাব লাগিছিলে তুমি এইবাৰ মোক লৈ যাবা নেকি এনেকে কৈ আছে। গতিকে আমি আৰু এটা কথা মই তাই সদায় কওঁ যে আমি আহ, আমাৰ পৃথিৱীখনৰ বিষয়ে জানিব লাগে কিন্তু আটাইতকে বেছি আমি আমাৰ নিজৰ ঠাইখিনিৰ বিষয়ে জনাতো বেছি দৰকাৰী কিন্তু তুলনামূলক ভাৱে সি অসমৰ ভিতৰৰ ঠাইখিনি, বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ঠাইখিনিত আমি এ তাক কমকৈ ঘূুৰা হৈছে গতিকে মই ভাবিছিলো যে অইন কলৈ একো নগলেও মই। মোৰ নিজৰ কিবা এটা কামো আছে গতিকে মই খুব কম দিনৰ ভিতৰতে ডিমাপুৰৰ পৰা আহিমগৈ তাৰ পিছত এ যদি যদি বন্ধ আৰু সময় সুবিধা মিলে, যদি পাৰো আমি বাহিৰত এটা উ এটা স্থান নিৰ্ধাৰণ কৰা নাই কিন্তু যাম, সেনেকে বুলি আমি মানে ভাবিছিলোঁ কিন্তু আপুনি আজি ধৰক এইখিনি ক'লে কাজাকাস্তানৰ কথা ক'লে সেইখিন খিনিয় হয়তো আমাৰ এটা অ', আমি চিন্তা কৰিব হয়তো পাৰোঁ সেইখিনি বিষয়ে। আৰু, আৰু মই মোৰ বোধেৰে সি অ', মানে এইখন আপুনি যিখিনি কথা ক'লে তাৰ হয়তো সি কিছুমান কথা সি হয়তো জানে।
উম, উম, উম, উম, হয়, হয়।
ইমান হেৰি নাই ওপৰত মই পঢ়া শুনাবিলাক কৰিলেও মানে মই ভৌগলিক জ্ঞানটো মোৰ খুব কম। আৰু
বা সেইটো গুৰুত্বও নাথাকে সকলো দিশতে সমানে সময়ো নাথাকে।
অ', হয়, আৰু মানে পঢ়া শুনা কৰোতেও এই বহুত বিষয় বস্তুটো মোৰ আ, ইমান পঢ়া হোৱাও নাছিলে গতিকে সেইখিনি ক্ষেত্ৰত মানে অলপমান ক'ম বাৰু। কিন্তু সি মোক বহুত বস্তু মোক শিকায়ও বা মই চিনি নোপোৱা বস্তুবোৰ মোক বুজাইও কয় যে এইটো এনেকুৱা। নাজানো আৰু ডাঙৰ হ'লে কি হয়, কিন্তু এতিয়া তাৰ অকনমান এইবিলাক বস্তুত আগ্ৰহতো আছে কিতাপ পত্ৰত অলপ।
এইটো খুবেই ভাল অভ্যাস মানে জনা উচিত বা শিকিবলৈ আগ্ৰহ কৰা উচিত। এতিয়া আহ ভাৰতৰ ভিতৰত এখন ঠাই উডুপি বুলি কয়। আমাৰ বহুত মানুহে নামেই শুনা নাই, সেইখন আছে আপোনাৰ মেংগলোৰৰ ওচৰত।
অ', তাতে আহ ভাল কথাটো এনেকুৱা যে, সেইখন সাগৰৰ পাৰত অৱস্থিত এটা অঞ্চল। সেইখনত আপ পোনাৰ মানে যিটো তাৰ সাগৰৰ পাৰে, পাৰে এটা ৰাস্তা আছে। সেই ৰাস্তাটো যিটো অ', মানে গাঁঠনিটো বা যিটো দৃশ্য সেইটো দেখিলে মানে ভাল লাগি যায়, ওপৰৰ পৰা ড্ৰো-ড্ৰোনৰ সহায়ত তোলা কিছুমান ফটো আছে বা ভিডিঅ' আছে মানে দেখিলে সেইটো আপুনি অবাসহ'ব যে এইটো ভাৰতৰ হয়, নে নহয়! তাৰপিছত আপোনাৰ যিটো সাগৰৰ মাজত ক'ৰেল যিবিলাক আছে তাৰমানানে ক'ৰেল আইলেণ্ড বা তেনেকুৱা এ, প্ৰবাল তাৰ তললৈ সাগৰ, সাগৰ ডুব মাৰি পেলাই তললৈ যোৱা আৰু তেনেকে চাব পৰা সাঁতোৰ কৰিব পৰা ব্যৱস্থা আছে। এইটো মানে ভাৰতৰ ভিতৰত ঘূৰিব লগা ঠাইৰ ভিতৰত মোৰ এটা মানে লিষ্টত মানে তালিকাত আছিলে মানে পালে যাম চ' সেইখন আপোনালোকে ইমিডিয়েট যদি কেতিয়াবানে খুব তা-তাৎক্ষণিকভাৱে ক'ৰবাত ভাবিছে যাওঁ বুলি তালৈ যাব পাৰে। মই উদুপি সম্পৰ্কীয় সকলোবিলাক বস্তু তথ্য আপোনালোকক দি দিম আৰু ভিডিঅ' হেৰিয় আৰু
এইখনৰ কাজাকাস্তানৰ যি, যি তাৰ অহা যোৱা কৰা সম্পৰ্কীয় হোটেল চোটেল, তেনেকুৱা সম্পৰ্কীয় মই আপোনালোকক সকলোখিনি দি দিম। যদি ভাবে যাওঁ বুলি খুবেই ভাল কথা। তাৰমানে আপুনি, যাব পাৰি।
গ্ৰুপ হিচাপত কাৰণ এওঁ তোতো আপোনালোকৰ লগত ভালে পাব, মোৰ লগতে বেছি বৰ হ'ব
নাই
সেইটো পাৰি কিন্তু মই লগ পোৱা নাই, আচলতে মোৰ লগৰ ভাইটিৰ দুটাম আছে কিন্তু সিহঁতৰ কিন্তু তেওঁলোকৰ কাৰ্যালয়ৰ ফালৰ পৰা তেনেকুৱা এটা আছে এ, ভ্ৰমণ এটা তেওঁলোকে লাভ কৰিছিলে কিবা নিজৰ মানে কামৰ পাৰদৰ্শিতাৰ পথ বিত্তি কৰি দিয়া গৈছিলে তেওঁলোকে ইতিমধ্যে বালিৰ পৰা গৈ আহিলে গতিকে আকৌ যে যাব পাৰিব সেই এইটো আশা মই দেখা নাই যদি তেনেকুৱা হয় মোৰো সকলোখিনি মিলি যায় তেতিয়াাহলে আমি মানে সেই সময়টো মই একদম প্ৰকৃত সময়ত চাই পেলাই আপোনালোকক বনাম যে অমুক অমুকত গলে ভাল হয় তেতিয়াহলে আমি যাম মোৰো মানে আগৰ যিখন পাৰপত্ৰ আছিলে সেইখনত যোৱা গ'ল কেইখনমান দেশ ঘূৰিলো তাৰ পিছৰখনত মোৰ পুনৰ সেইখন নবীকৰণ কৰা হ'ল যদিও তাতো কতো ঘুৰা হোৱা নাই মোৰ এবাৰ এবাৰ যাবলৈ ইচ্ছা আছে কি দহ মিনিট হৈ গ'ল দহ মিনিট হৈছে আমাৰ কথা বতৰা
আৰু দহ মিনিটৰ পিছত আমি ৰাখিবও পাৰো ফোনটো ইচ্ছা কৰিলে এতিয়া ঠিক আছে বাৰু দিয়ক আমি আকৌ কথা পাতিম হয় হ'ব